হেল্ল'
হেল্ল' আছা এনে ইনষ্টাগ্ৰাম চেক কৰি আছিলো।
অহ ময়ো অলপ হোৱাটছাপ এণ্ড ফেচবুক চলাই আছিলো। তুমি ইনষ্টা ইণ্টাৰনেটতো সদায় চলাই থাকা নেকি?
হয়, ইণ্টাৰনেটটো এতিয়া বাৰু সদায় চলোৱাৰ নিচিনাই হয়, কাৰণ ইণ্টাৰনেটতে চব গোটেই পৃথিৱীখন থকাৰ নিচিনাই দিয়াচোন চ' ইণ্টাৰনেটটো তেনেকুৱাই আৰু সদায় চলোৱাৰ নিচিনাই।
অ'। আৰু বাকী তুমি এনে অ'। ইনষ্টাগ্ৰামটো চলোৱাৰ কাৰণেই বেছিক কে ইণ্টাৰনেটটো ব্যৱহাৰ কৰা নে? আৰু বাকী বস্তুও মানে চলোৱা যেনে
নাই, নাই অকল ইনষ্টাগ্ৰাম বুলি নহয়, এতিয়া ইন্টাৰনেট বহুতো আ, প্ৰজেন ক্ৰৌঞ্চ আছে বহুতো সুবিধাও আছে, অসুবিধাও আছে বাৰু কিন্তু মেক্সিমাম টাইম এয়া আৰু যেতিয়া অকলে থাকো ব'ৰ হৈ থাকোঁ তেতিয়া ইনষ্টাগ্ৰাম এন ফেচবুক এইবিলাক চলাওঁ আৰু যেতিয়া দৰকাৰ হয়, সেইখিনি টাইমত উইকিপিডিয়া হওঁক, ক্ৰেডিট হওঁক বা গুগল হওঁক বা যিকোনো এ আই চ আই হওঁক ইনফৰৰ্মেশ্যন লাগিব অ', দৰকাৰ হ'লে, সেইব সেইবিলাক ইউজ কৰোঁ।
উম, নাই তুমি ঠিকে কৈছা ময়ো কেতিয়াবা কিবা অ', দৰকাৰী কাম হ'লেও ময়ো ইণ্টাৰনেটটো ব্যৱহাৰ কৰো কাৰণ অ', ইণ্টাৰনেটত‌ অ' চব বস্তুয়ে পোৱা যায় সৰুত চে সৰু কথাও সুধিলে অ', সুধিলে আমি আহ, গম পাওঁ। কি চলি আছে, কি নাই আজিকালি কিবা এটা বেলেগ দুুনিয়াত কিবা এটা হ'লেও ইণ্টাৰনেটটো খুলিলেহে চব আগতে গম পোৱা যায়, আজিকালি নিউজটো আমি আজিকালি আমি নিউজটো পিছতহে চাও আগত আমি ইনষ্টাগ্ৰামটোয়ে খোলো। কিবা নিউজ পাবলে অ', নিউজ পাবলৈ ইনচ আ, ইন্টাৰনেটে আমাক বহুত সহায় কৰিছে বাৰু।
হয়, হয়।
অ' কলেজ বা স্কুলত কেতিয়াও মানে ইন্টাৰনেটৰ দ্বাৰা আ, সহায় লৈছানে কিবা কলেজীয়া বা স্কুলীয়া কামত?
হয়তটো এনেকুৱাতো বহুত পৰিস্থিতি আহিছিল যিহত মই ইণ্টাৰনেটত ইটাৰনেটৰ সহায় ল'ব লগা হৈছিল যেনেকে কলেজৰ কিছুমান প্ৰজেক্ট আছিল তাৰপিছত আ, কিছুমান এচাইনচ এচাইনমেন্টচ দিয়ে যোনবোৰ ইণ্টাৰনেটৰ সহায় লৈ কেনে মই কৰি কেনে চাবমিট কৰিব লাগে নহ'লে নিজে কৰাতটো অ', অলমষ্ট অসম্ভৱে হয়, আৰু কব গ'লে চ' সেনেকে বহুত খিনি কাম কৰিছো ইণ্টাৰনেটৰ সহায় লৈ কেনে বাকী তোমাৰ এনেকুৱা এনে
ময়ো ইণ্টাৰনেটৰ অ', অ', ময়ো ইণ্টাৰনেটৰ সহায় বহুত লৈছো কেতিয়াবা মই পৰীক্ষাৰ আগতো যেতিয়া কিতাপৰ বস্তু বুজি নাপাওঁ তেতিয়াও মই ইণ্টাৰনেটৰ ইণ্টাৰনেট অন কৰি গো গুগলত গৈ পেলাই সোধোঁ উম, বহুত হেল্প কৰে অ', গুগল চেত জিপিটি এইবোৰ বহুত সহায় কৰি মোক পৰীক্ষা পাছ হ'বলে। কাৰণ বহুত বস্তু বহুত। কিতাপত টানকে দিয়া থাকে অ', বুজি নাযায় হেইটো ছেট যি পি টি বা গুগলক সুধিলে বহুত মানে আ, সহায় হয়।
হয়।
আৰু এনে আ, তুমি আ, ইন্টাৰনেটৰ সুবিধাটো বাৰু আমি গম পালো এনে অসুবিধা কিবা আছে নেকি? কিবা বেয়া বস্তু?
অসুবিধা মানে ক'ব গ'লে এতিয়া এতিয়াতটো বাৰু নাই কিন্তু এতিয়াও আছে কিছুমান কিন্তু আগতে বহুত ডাৰ্ক ৱেব একচেছ কৰিছিল মানুহ বিলাকে ডাৰ্ক ৱেবত বহুতো এনেকুৱা ইলিগেল আ, কাম হওঁক বা ইলিগেল বস্তু যোন বোৰ তাতে পষ্ট হৈছিল বা তাতে পাই পোৱা গৈছিল যোনটো এতিয়া বাৰু বেন হৈ বেন হৈ গৈছে।বিকজ সেইখিনি টাইমত হেকাৰছ চেকাৰো বহুত আছিল আৰু ইণ্টাৰনেটৰ ইউজেজটো একচুৱেলি বহুত বাঢ়ি গৈছে মানুহ হৰ যিহেতু মানুহে নিজৰ ডেতোডে লাইফত অলপ ধ্যান দিব লাগে কনচেনট্ৰচন কৰিব লাগে।এ, সেইবিলাক পাহৰি কেনে এতিয়া অকল ফোনটোতে ইন্টাৰনেটটোতে লাগিব ধৰিছে মানুহবোৰ।চ' মোৰ মতেদি সেইটো অলপ নিগেটিভ পইন্ট আৰু এটা।
হয়, মই আ, বুজিছো তুমি কি কৈ আছা অ', মইয়ো সেইটো ভাবো কাৰণ আজিকালি সৰু বাচ্ছাবোৰেও মোবাইলটো লৈ বহি থাক
হয়, হয় স্ক্ৰিন টাইম বহুত বাঢ়ি গৈছে
বহুত বাঢ়ি গৈছে। চকুৰো ইহঁতৰ বহুত এতিয়া দিগদাৰ হৈছে, সিহঁতি ইমান সৰু হৈ পেলাই সিহঁতি এতিয়া চচমা লগাব লগা হৈছে নেগ ভ পাৱাৰত।হেকাৰণে হেটো বস্তুটো মইয়ো ভাবো যে, আ, ইন্টাৰনেটে বহুত মানে বহুত অসুবিধাও আছে ইণ্টাৰনেটৰ। কাৰণ মানুহে আজিক আজিকালি উম, ভাত খাবলৈও মোবাইল চাব লাগে, ক'তবা গৈ আছে গান শুনি, শুনি যাব লাগে পিছত কিছুমানে পঢ়া টাইমত টো যদি ইহঁতৰ গান নুশুনে তেতিয়াহ'লে পঢ়া নহয়, লিখা নহয়। সেইকাৰণে অ', ইণ্টাৰনেটও বহুত মানে ন' অহ। বাধা দিছে। বাৰু এনেকুৱা নহয় যে অকল সহায়ে কৰিছে সহায়ো কৰে, সেই ষ্টুডেন্ড জন বা জনী যোনে অ', পঢ়াৰ টাইমত গান শুনিব লাগে সেই ষ্টুডেন্ট জনীক পৰীক্ষাৰ আগতো বহুত সহায় কৰে ইন্টাৰনেটে। টো ময়ো অ', এ বুজি পাওঁ। আৰু পিছে তুমি এনে অ। দিনত মানে তুমি কিমান ঘন্টা ইন্টাৰনেটটো অন থোৱা বা কিমান ঘন্টা ইন্টাৰনেটত তুমি কাম বন কৰা?
এতিয়া তেনেকে ক'ব গলে ইণ্টাৰনেটটো বহুত দৰকাৰী বস্তু কাৰণ, আজিকালি হোৱাটছএপ হওক বা মেছেজ হক মানুহৰ লগত কমিউনিকেশ্যন কৰিব কাৰণে বা কথা বতৰা পাতিবৰ কাৰণেটো ইণ্টাৰনেটোৱে বেছিভাগ ইউজ কৰা যায় ৰাডাৰ দেন কল। মানে কলত কথা পাতাকে এৰি আনে চ' সেই হিচাপত যদি কিবা কাম বন থাকে তেতিয়াতটো বাৰু ইমানকে ইউজ কৰা নাযায় কিন্তু যদি এনে থকা যায় ঘৰত তেতিয়া মষ্ট অফ দা টাইম বেছিভাগ সময় কৰা যায় ইন্টাৰনেট ইউজ।
উম অ মোৰো একে কে মইয়ো আ দিনটো মোৰ ইন্টাৰনেটটো ক'ব গ'লে অনে মই কৰি থৈ দিওঁ, কাৰণ বহুত মানে আ জৰুৰী অ উম দৰকাৰী অ নটিফিকেশ্বন বা কিবা এনেকুৱা আহি থাকে সেইকাৰণে অ মই অন কৰি থৈ দিওঁ কাৰণ সেইকেইটা যদি অফ কৰি থৈ দিওঁ, তেতিয়াহ'লে অ', মানে টাইমত পোৱা নাযায়। আৰু এনে অ', অলপ পিছে, পিছে ইণ্টাৰনেটৰ দৰকাৰটো পৰে বাৰ, বাৰ কিবা এটা অ', চাব লাগেই যে কিবা দৰকাৰী বস্তু সেইকাৰণে মই অন কৰি থৈয়ে দিওঁ বাৰু।
সেইটো আৰু এতিয়া ইউজটো হৈ যোৱাৰ নিচিনা হৈ গৈছে নিজৰ লাইফৰ এটা পাৰ্টৰ নিচিনা হৈ গৈছে ইন্টাৰনেটো, ফোনটো।সেই হিচাপত চাব গ'লেতো ঠিকে আছে বাৰু এটা পইন্টত আৰু এটা পইণ্টত চাব গলে বেয়াও আছে
উম, আৰু বেছি আ ইণ্টাৰনেটটো চাই থাকিলেও এতিয়া ইনষ্টাগ্ৰামৰে কথা কয় এতিয়া যেতিয়া ৰীল অ', আমি চাই থাকো, চাই থাকো আমি গমেই নাপাও যে কিমান কেইটা বাজি গৈছে বা টাইম মানে টাইমত আমি আমি আ ভাত খাবলৈও কেতিয়াবা, কেতিয়াবা পাহৰি
একচেলি হয়, একচেলি হয় আৰু মানে মোৰ মতেদি ইণ্টাৰনেটটো মানুহক যিকোনো কনফ্লিকট এটা হওঁক বা যিকোনো যিয়ে নহওঁক কিয় ৱৰ্ল্ডত যি চলি আছে সেইখিনি আপডেটটো দিয়ে কিন্তু কিছুমান মোৰ মত যদি নিগেটিভ ইনফ্লুৱেঞ্চো কৰে নিগেটিভ আপডেটছো দিয়ে যাতে বহুত ডাঙৰ, ডাঙৰ কনফ্লিক্টচ হাইড কৰি ৰাখিব পাৰে। এনেকুৱা কিছুমান থিয়ৰিও আছে যোনটো মানুহে গমো পায় কিন্তু তথাপিও একচেপট কৰি লয় আৰু সেইবোৰ বস্তু। ছিষ্টেমৰ বাহিৰত যাব নোৱাৰে চ' এনেকুৱাই আৰু এডিকচন বেছি হৈ গৈছে এতিয়া মানুহৰ এ ইণ্টাৰনেটৰ বা ইনষ্টাগ্ৰামৰ প্ৰতি।
উম। হয়, আৰু অ এডাল্ট বুলিয়ে নহয় আজি লি সৰু সৰু বাটচ্ছা বোৰৰো নিজৰ ইন-ইনষ্ট ইনষ্টাগ্ৰাম আছে সিহঁতি দিনটো ইউটিউবতে থাকে, ইউটিউব চলাই থাকে আৰু সিহঁতৰ ইউটিউব ন'হলে সিহঁতি ভাতো খাব নিবিচাৰে।
উম, উম, হয়, হয় সেইটো হয়।
কিছু যোনে মানে বে-বে মানে মাক বাপ বাপেকে লাষ্টত সিহঁতক ইন্টাৰনেটো অন কৰিয়ে দি দিব লাগে যে ল ইণ্টাৰনেট টো ল, আৰু উৎপাত টো কম কৰ।তেনেকে কাৰণ ইমান উৎপাত কৰে মাক বাপেকো কি কৰিব সেইকাৰণে মো বাইলটোৱে দি থয়।সেইটো বস্তু কিন্তু বহুত বেয়া কাৰণ ইমান সৰু ল'ৰা ছোৱালীক যদি এতিয়াৰ পৰাই ফোন এনেকে দি দিয়ে ই ইন্টাৰনেটটো দি দিয়ে তেতিয়াহ'লে ইহতি কিতাপৰ পৰা বহুত দূৰত গুচি যাব। আমি হলেও কিতাপৰ লগত যুঁজি আছিলো। আমি ইন্টাৰনেটৰ কথা জেনেৰেচনটো অ হয় বাৰু ঠিকে কৈছা জেনেৰেশচনটো চেঞ্জ হৈ যাব
এতিয়া আৰু সেই আগৰ নিচিনা স্কুলত কিতাপ লৈ যোৱা বেগত সেনেকুৱা নহ'বই আৰু গোটেই এয়াই হেৰি হৈ যাব গোটেই ফোনতে বা যিকোনো লেপটপ চওক বা কম্পিউটাৰ চওক সেনেকুৱা চিটুৱেশ্যন হৈ যাব পৰিস্থিতি
ইণ্টাৰনেটে বহুত সহায়ো কৰিছে যদি যদি ইণ্টাৰনেটৰ মই ভাবো যে ইন্টাৰনেটটো অহা পিছৰ পৰা কিমান মানুহৰ চাকৰি গুচি গল এয়াই আহিছে চ চাকৰি গুচি গ গল এতিয়া সেইকেইটা মানুহে কি কৰিব ক'ত চাকৰি বিচাৰিব বা আজিকালি চ ব এয়াইে লৈ আহে এতিয়া আজিকালি চবে ক'ব গ'লে আমি নিজ যে এ আই ইউজ কৰি আছো দিনৰ দিনতটো চট জিপিটি আমি মাৰি থাকো কিবা এটা হলে আমি অ গুগল মাৰি চাওচোন চেট জি পিটি মাৰি চাওচোন তেনেকে থাক অ এতিয়া কোম্পানীিকো দুখী লাভ নাই চবে নিজৰ কাম হোৱাটোৱে বিচাৰে
সেই আৰু বস্তুতটো এতিয়া এউজ কৰিব নালাগে এতিয়া বস্তুটো নিজৰ কামত যিমানখিনি লাগে সেইখিনি ইউজ কৰি কেনে বাকী ৰেষ্ট অফ দ টাই নিজৰ বেলেগো কাম আছে যেনেকে বুক ৰিডিং কৰা হওঁক বা বেলেগ বেলেগ এক্সট্ৰািকুলাম এক্টিভিটিছো আছে সবিলাক কৰিব পাৰে কিন্তু মষ্ট অফ দা টাইম মানুহ এবিচিভ হৈ যায় ইণ্টাৰনেটটোক লৈ কেনে
অ', তাকে দিয়া ভাল লাগিল তোমাৰ লগত ইন্টাৰনেটৰ কথা পাতি।
বাৰু এতিয়া